ভালকে। মোৰতো আহিছে নাই ভালকে।
অ' অকমান ভাঙি ভাঙি আহিছে তোৰতো। নেট নাইকিয়া জেগাত আছ নেকি তই? হেল্ল'! অ' এতিয়া শুনিছোঁ অ'। মোৰতো শুনিছ নাই?
অ' আহিছে তোৰতো ভালকে।
অকমান দেৰিকে গৈছে নেকি বাৰু?
অকমান দেৰিকে নাই আহা ল-লগে লগে আহিছে।
অ' লগে লগে গৈছে যদি একো নাই। এই নেটৰ কাৰণেও কেতিয়াবা খেলি মেলি হয়। তোৰতো ঠিকেই আহিছে বাৰু মাতটো। আহিছে, আহিছে ভালদৰে আহিছে। খালি অকমান শ্ল' হৈছে নেকি নেটৰ কাৰণে।
অহ শ্ল' হ'লে একো নহয় নহয় ন?
একো নহয়, একো নহয়।
অ' বুজি বুজি পালেই হ'ল খালি ন?
অ, অ।
উম এই ভাত খাই মেলি বহি আছোঁ। খালি নে নাই ভাত খালি নে নাই
মই ভাত খোৱাই নাই ৰাতিপুৱা
ভাত পানী তিয়াই খালো এয়া পানীতিয়াই খালো আৰু ন দুখীয়া মানুহ পানী তিয়াই এনেকে আচাৰ তাৰ পা আকৌ বাদাম এনেকে লৈ মেলি পুৰা মাৰি দিলো কেইটামান খাই মেলি হেয়া বহি আছো আৰু এতিয়া উ
দুখীয়া মানুহ বোলে আকৌ বাদাম চাদাম লৈ ভাত খাইছে
কিনিব পাৰে বাদাম হে এইটো চবেই কিনিব পাৰে পইচা নথকা মানুহেও পাৰে পইচা থকা মানুহৰও পাৰে সেইটো চবে পাৰে মানে সেই উম বাদামৰ বাদাম চবেই কিনিব পাৰে মানে সেইটো বস্তু নাই এইটো বাদামটো পায় নো চবেইও এতিয়া বাদামটো চবেই কিনো পায় ন যোনে তোনে মানে একো কথা নাই ন এইটোত
উম মই পইচা নাই কাৰণে বাদাম কিনাও নাই ভাতও খোৱা নাই ভাতে খোৱা নাই পথাৰলৈ নাই নাযাওঁ
কেলৈ পথাৰত যাব লাগে আকৌ কেতিয়াবা গৈ পালেহে আৰু উ সেয়া গৈ পালে কেতিয়াবা মানে এ তহঁতৰ টেনশন নাই আমাৰ আকৌ যাব লাগে যে পথাৰ নামি মানৰ তহঁতি পুৰা আমাৰাকো মানুহ আছে আমিতো ডেইলি যাব লাগে
মই পথাৰত মান নামি নাইপোৱা তই মোৰ পথাৰত নামি নাঅইপোৱা বুলি ক গৰু গৰু ত আনি পাইছ গৰু আনি পাইছ ত কেতিয়াবা মই যে গৰু আনো গৰু দিবলৈ যাওঁ গৰু আনিব যাওঁ এইটো পথাৰ যোৱাত একো নহয় গৰু
এই পথাৰলৈ গৈ যে কোৰমৰা কোৰমৰা আলি দিয়া মানে আকৌ হেৰি মেটেকা চাফা কৰা সেইবিলাকে সেইদিনা সেইদিনা এইয়া মেটেকা চাফা কৰি গোটেই ভৰিতটো গোটেই গুটি গুটি উঠিলে তই তই চালে গম পাবি নি দেখাম নহয় ৰদ ৰ'দত কেনেকা লাগে মানুহৰ ভাবিছা তই বা তইতো ঘৰৰ ভিতৰতে থাক গৰুটো আনিব যাৱ গৰুটো আনিব যাওঁতে তো হাৱাই খাৱ এনেকে গৰু নথকা মানে ৰ'দত গৈ মেলি কাম কৰি চাবি কেনেকা লাগে মানে
কৰিছো কৰিছো আমি কৰি পাইছো বাৰু
এদিন গৈ মেলি ৰ'দত গৈ মেলি মানে পথাৰত নামি মেলি হেৰি কৰি চাবি মানে কোৰ মাৰি চাবি মেটেকা চেটেকা এইবিলাক জাবৰ চাবৰ লৈ যাবি কেনেকা লাগে তই গম পাবি নিজে এতিয়া সেইটোৱে কথা তাপা কৰ্মশালালৈ নাহয়েই তাপা কৰ্মশালাত নাহয়ে সদায় মানে পালমাৰি থওঁতে যায়
উম যাব যাব লাগিব কাইলৈ পা যাম বুলি ভাবি আছো আজি তহতৰ হেই মানুহ টো নাহিলে যে শিক্ষকজন সেইকাৰণে মই নকলো
অ এ অ কাইলৈ আহিব আকৌ আকৌ পেটোৱা এইফালে পেটুৱটো এইটো নকয়ে কি বুলি কম আৰু তাৰ কথা মানে তাৰ কথা কলৈ একো হেৰিয়ে নাই মানে
উম পেটুৱা কথা কি কবি আৰু
উ অকমান হুলস্থুল হৈছে নেকি হুলস্থুল শুনিছ নেকি কিবা কিবি
নাই নাই নাই নাই
অ অ ঠিকে থাকে আৰু মানে সেয়া আৰু উপায়নো নায়ে আৰু এতিয়া।
অ', তাৰপা
মানে কি বুলি ক'ম মানে আছে পেহীহত তই কি কৰি
অ', মই বহি আছো আমাৰ বাহিৰতে
অ', বহি থাক, বহি থাক, বাহিৰতে আহিব আৰু ডাইৰেক্ট মাহঁত আহিব আৰু ডাইৰেক্ট চাহকাপ দি দিবি মুখত।
তাকে দিব লাগিব মই আবেলি দুপৰীয়া, দুপৰীয়া মই দুপৰীয়া চাহ তাহ দি থৈ আহিছোঁ আৰু।
এ তই ছোৱালীহে হ'ব লাগিছিলে তই এনেই ল'ৰা হৈ গলি ভুলতে, তই মানে চব ছোৱালী কাম এইবলাকে ক' ন' তই লৰা কাম একো নকৰৈ পথাৰত নেযাও কোৰ নেমাৰ পথাৰত নেযাও কোৰ নেমাৰ' তই ঘৰতে এতিয়া ছোৱালী কাম বিলাক কৰি থাক' এইয়া ছোৱালী হব লাগিছিলে তই, তই ভুলতে মানে তই লৰা হয় গলি।
এতিয়া মাহঁতে পথাৰ পৰা ভাগৰত আহে ন' মাহঁত পথাৰ পৰা ভাগৰত আহে এতিয়া মই কৰি দিব লাগিব ন' ছোৱালী হ'লেও কৰিব লাগিব ল'ৰা হ'লেও কৰিবই লাগিব সেইটো ছোৱালী ল'ৰাৰ কথা
তাকে যে যাব নালাগে মই যাম পথাৰত মই কৰিম এইবিলাক ক'ব লাগে না। অ', পথাৰত মই যাম মই কৰি তই ক'ব লাগে তই গৈ বুলি কব লাগে চাহ তাহ তোমালোকে বনাই দিবা সেইটোহে, সেইটোহে কথা, সেইটোহে কথা, ছোৱালী কাম বিলাক কৰিব জান লৰা কাম নজানো ন' মানে কি হ' পাৱা এনেকে, ছোৱালী কাম বিলাক চব জান লৰা কাম একোৱয়ে নাজান কেতিয়াবা কোৰ মাৰিব পাইছ, কোৰ মাৰিব জান'?
তই-তই, দেখিছ জান' মোক?
উম,
তই দেখিছ জানো, তই এইকেইদিনহে ওলাইছ মই সৰুৰ পৰাই ওলাই থাক গম পাৱও নাই তই?
ঘৰতে দেখো নেদেখো এনেকে মানে সেইকাৰণে গম পাৱ না সৰুৰ পৰাই ওলাই থাকে বোলে ই
মই সৰুতে গৈ এইবিলাক হেৰি কৰি দিলোঁ আৰু ঘৰৰ পৰা নে যো এতিয়া তহঁতৰ ঘৰত মানুহ থাকে সেইকাৰণে তহতৰ গৰু চৰুৰ টেন্যন নাই আমাৰ এতিয়া ঘৰত মানুহ নাথাকে তাকে ন এতিয়া গৰু সোমালে টেনশন হল, হল, হল, হল, হল হয় হলেও যে ঘূৰি হলেও- হ'লেও হ'লেও যে ইগনৰ কৰিব পাৰ সেইটো বহুত ডাঙৰ কথা আমাৰ আকৌ সেইটো
গ, গৰুজনী আহিলে, গৰুজনী আহিলে, বান্ধিলো তোক আকৌ খোল খাই গল নিজে নিজে বান্ধিব নাজানো এতিয়া এতিয়া নাই হলেও, সেই দশ টকা এটা পাই গ'লো দশ টকা এটা পাই গ'লো পতকে বিচনাখনৰ সেৰিখন টানোঁতে তলত পৰি গৈছে পটকে মানে দশ টকা এটা খিলিংকে।
গম পাইছো এতিয়া অকণমান পিছত ওলাই যাম কিবা এটা খুৱাই দিবি আৰু উথনি খুৱাম বুলি কৈ নোখোৱালি তই ত' সেইফালে গৈছো ওলাই হে যাম অকনমান পিছত দেৰি
তেতিয়া ওলাই আহিবি এ আকৌ যাবিগে মানে তাৰপিছত পথাৰ ফালে ওলাই যাম আহিবি মানে এনেই অকমান ভাল লাগিব না গোটেই হাৱা অকণমান খামগে আকৌ সিদিনা যাম বুলি ক'লি তাৰ পিছৰ পৰা নাই আহা আৰু সিদিনাই যি গ'লি তাৰ পিছততো যোৱাই নাই তই মানে সদায় মিছা কথাই কৈ থাক' অকল
নহয় নহয় আজি মাহঁতৰ অকমান কষ্ট হব মানে মেটেকা চেটেকা কথা উঠাই মেলি ৰুইছে ন'
হেৰি কৰিব এনে অকণমানহে ওলাই অকন টাইমৰ কাৰণহে ওলাই যাম বহুত দেৰি কাৰণে নাজাও নহয় মানে সেইকাৰণে কৈছো আহিবি মানে গোটেই কেই লগৰ কেইটাই যালে ভাল লাগিব ন' ওলাই গলে, সেইকাৰণে গৈ আছোঁ অ', ভাত চাত বনাই মেলি আহিবি, ইমান ৰাতিকে আহিবি। ভাত এতিয়া বনাবি নেকি দিনতে এতিয়া তই বনাবি তই বনাবি নেকি।
অ, ম' বনাই দিব লাগিব ভাততটো আৰু দালিটো।
আ, বনা, বনা। অ, বনাবি, বনাবি কৰিব লাগে, কৰিব লাগে। অ, কৰিব লাগিব উপায় নাই আৰু ন, অল ৰাউডাৰ নহয় তই ল'ৰা ল'ৰা কাম নোৱাৰ ত, অকল ছোৱালী কাম বিলাক প তই তই ল'ৰা কাম নোৱাৰ ত ছোৱালী কামহে অ, মানে অলডাৰ নহয় মানে অকল ছোৱালী কাম কেইটা পাৰ মানে ল'ৰা কাম কেইটাতো নোৱাৰ তই না বস্তু দাঙিব পাৰ না কোৰ মাৰিব পাৰও না
শুন গৰু, গৰু মানে ছোৱালী আনেগৈ এতিয়া ন। গৰু এল দিবলৈ হেৰি যায় ছোৱালী যায় তাতে পেহীয়া তেতিতয়া ছোৱালী হৈ থকা নাই আৰু তই ঘৰত, ঘৰত, ঘৰত মতা মানুহটো ঘৰত মতা মানুহ থাকিও যে মাইকী মানুহ কেইজনীয়ে গৰু এল দিব যায় গৰু আনিব যায় সেইটোত তহে যাব লাগে মতাামানতো হয়, উম। অ, সেইটোৱে কথাটো ন, তই ডাঙৰ, ডাঙৰ মানুহ কেইজনী অলপ তোৰ ডাঙৰ তহতৰ ডাঙৰ মানুহ কেইটাক অকমান আৰামত থাকিব দিব পাৰিব লাগে তই নিজে যাব লাগে আপুনি যাব। যাব নালাগে মই যাম। আজি গৰুজনী তহতত সেৰাই আছে, তহতত নহয়, নহয় শুন, শুন তহঁ, তই আজি গৰুজনী সেয়াই গৰুজনী সেয়াই আছে তই সেইটো মই আপুনি ৰখক মই চাই আহিম সেইফালে আহ যত বান্ধিছিলে মই সেইফালে চাই আহিম সেইবো নকলি
এ, মই যিটো, যিটো কাম মই কৰিম বুলি ক'ম সেইটো কৰিমেই যিটো নকোৰো কো নকোৱে মানে আৰু মানে ভাল লাগিলে, মানে চব কামে কৰো মানে। যদি খং উঠি থাকে, কিবা এটা মানে সেইটো কৰিব নোৱাৰো মানে। সেইটো নহব যিমান জবৰজস্তি কৰিলে নকওঁ সেইটো যিটোত বেয়া পাওঁ মানে। যিটো ভাল পাওঁ মানে সেইটো মানা কৰিলেও, কৰিও। আৰু যিটো বেয়া পা মানে সেইটোতো নকো যি ইমান হেৰি কৰিলেও নকওঁ মানে আৰু মানুহৰ মনটোৰ ওপৰত কথা ন, এ, যদি কিবা এটা কৰিব ল' পটকৈ যদি খং, চং উঠি যায় তেতিয়াতো। ক'ত কৰিব মন যাব মানুহৰ, মানুহৰ তেতিয়াতো কৰিব মন যায় আৰু কিবা এটা কৰিব লতে যদি ভালকে হেৰি কৰে। তেতিয়া কৰিব মন যায় ন, যদি খং চং নুঠায় যদি অকমান হেৰি ভালকে হেৰি কৰে। আৰু প্ৰতিটো কথাতে যদি মানে হেৰি চৰি গৈ থাকে খং উঠে ন।
অ, সেইটো হয় আৰু কথা এটা শুন এতিয়া ৰাতিপুৱা শুন, শুন মোৰ কথাটো শুনিলো তোৰ কথা কেইটা শুনি আছো অকল মোৰ কেইটা, কেইটাও শুনিল মোৰ কথা কেইটাও খুনি লো মই এতিয়া ৰাতিপুৱা এটোক যদি তোক যদি ৰাতিপুৱা পাঁচ টা, চাৰি-চাৰিটা, পাঁচটা তেনেকুৱাতে উঠাই দিয়ে কাৰ খং নুচিব কোঁ এতিয়া তোক গৰুৱাল দিব। লাগে মই যাব লাগে চাৰে পাঁচটা, পাঁচটা তেনেকাতে যাব লাগে গৰু এৰাল দিবলৈ। তোক যদি ভালকে শুবলৈ নোপাও আৰে ভাল হয় তই, তই, কৈছ। কৈছ নাই, তই ক তই, তই কৈছ নাই খ
ততে হৈ যায় ন। তই নটা, দচটাতে হৈ যাওনো ইমান দেৰিলৈকে হুব নালাগে আৰু পাঁচটা বজাত নটাত শুই মেলি পাঁচটাত উঠিছ ভাল কথাহে আকৌ সেইটো উঠাই দিয়ে, সেইটো খং উঠিবলৈ কিটো কথা থাকে মোকো যে মোকো যে ৰাতিপুৱা উঠাই মেলি যে পথাৰলৈ লৈ যায় যে মই এইটো কি হেৰি কৰি থাকো নেকি।
সেইটোয়েতো তই যে তই কলি যে খং উঠে কিবা উঠে বুলি সেইটো কথা
এ, সেইটো কথাত খংনুঠে বেলেগ কথা কিছু কিছুমানত ন কৰিবলৈবি মানুহখিনিয়ে মই যিটো এনেে কৰিব লওঁ তেনেকে কৰিব দিলেই হ'ল। সিহঁতৰ নিজৰ মতে কৈগে যে সবেই কিছুমান কথা নজনাকে সেইটো কথাহে সেইটো কৈছো তই। উলটাকে টোও মানে উল্টাকে বুজিলি তই তই মই কৈছো কিবা এটা তই বুজিছ কিবা এটা ছোৱালী মানুহ যে তই উম, এ লৰা কাম নাজানো এনেই ল'ৰা হ'লে ভুলতে তই ছোৱালী হ'ব লাগিছিলে
এতিয়া ঘৰখনত ছোৱালী নাথাকিলে তয় ছোৱালীও বনিব লাগিব, লৰাও বনিব লাগিব তহঁতৰ ঘৰত এতিয়া সেই কাৰণে তই ছোৱালী কাম বোৰ কৰিব নালাগে, তহঁতৰ পেহীহঁত আছে সেইকাৰণে কৰিব নালাগে ন আমাৰ এতিয়া তেনেকুৱা কোনো নাই যে আমি তিনটাহে অকল আমি এতিয়া চব ফালে কৰিব লাগিব ন তহঁত আকৌ হে এজনে কৰিলে এজনে নকৰিলেও হয় আমাৰ এতিয়া তেনেকুৱা নহয় যে, ঘৰত কোনো নাথাকিলে চব কাম কৰিব লাগিব ন এনে কবই লাগিব আৰু এ সেইটোয়ে কথা তোৰ তাত মানুহ আছে আমাৰ এতিয়া মানুহ থকা হ'লে ময়ো এনেকে গলোগৈ হেঁতেন মই ক'লোহেতেন এই এনেকে এনেকে চাব হ মই অকমান ওলাই যা ইটো কৰো সিটো কৰো সেনেকে কব পাৰিলে এতিয়া মই পথাৰত যাওঁ আপুনি ঘৰখন চাব এনে কব পাৰা ন, আমাৰ এতিয়া মানুহ নাই যা সেইকাৰণে আৰু তাতে আৰু তাতে আমাৰ জ জেউৰা চেউৰা ভঙা যে সেইকাৰণে গৰু চৰু সোমাই সেইকাৰণে মোৰ ঘৰত থাকিব লাগে আৰু অব ওলাই যাব লাগিব বাৰু অলপ
ওলাই আহিবি এতিয়া এ দহ টকা এটা পালোয়ে দেখোন দহ টকা এটা সেয়াই পালো কলোৱে দেখোন এতিয়া প বিচনা এখন এনেকে দাঙি দিছো দহ টকাটো তলত পৰিছে মানে কইনছ হয় মানে
অ', গম পাইছো গম পাইছো তাৰপিছত তহঁতৰ লগৰটোৱে কালি বোলে হেৰি তহঁতৰ লগৰটো বোলে কালি ৰিজাল্ট দিলে পাৰ্টি চাৰ্টি খুৱালে নে ৰিজাল্ট দিয়াৰ আমাকচোন নাই মতা আমাকচোন নাই মতা তোৰ লগৰটোৱে খুজি মই খুজিছিলো উথনি লগ পাইছিলোঁ তাক মানে আহ তাক লগ পাইছিলো একেলগে দিলে হয়চোন তোকো এক্সট্ৰাকে দিছে আমাকো এক্সট্ৰাকে দিব নেকি নহ নহ তই ক'লি যে আজি পাৰ্টি হ'ব বুলি আমাকচোন কোৱাই নাই পাৰ্টি হব বুলি তোকহে কৈছে আমাক কোৱাই নাই চোন
এহ মই এনেইহে কৈ আছিলো পাৰ্টি হ'ব বুলি
অ', আজি নহয় মানে পিছত হ'বগৈ ন অ', সেইটো কথা